হয় হয় শুন শুনা পাইছা, শুনিছা নে? শুনা পাইছা নে তুমি?
শুনা পাইছা?
হয় হয় পাইছো। তুমি শুনা পাইছা?
অ এতিয়া পাইছো।
হয়, বাকী ভাল নে?
উম ভালে আছো, তোমাৰ ভাল?
হয় হয় মোৰো ভাল। কি কৰিছা?
অ এ আছিলো ৰবা এই চাহ তাহ খাই উঠিলো অলপ আগত। তুমি?
অ, মইয়ো আছো এই ৰাতিৰ খোৱাৰ অলপ যোগাৰ কৰি আছিলো।
অ অ।
ভাবিলো এবাৰ কল এটা কৰো নেকি ভাবিলো এ টা মই ভাবিছিলো এটা বিষয়ত আমি অলপ আলোচনা কৰো আজি, আৰু সেই বিষয়টো হ'ল মানে এই চেষ্টামূলক অ কামৰ বিষয়ে। অলপমান ভাবছিলো কথা পাতো বুলি।
উম নিশ্চয় মানে স্বেচ্ছাসেৱামূলক কাম আহ মানে সমাজৰ উন্নতিৰ বাবে অতি গুৰুত্বপূৰ্ণ বিষয়। গতিকে মানে মইও কম বেছি পৰিামানে এনে সমূহ কামৰ লগত জড়িত আছো।
হয়।
আচ্ছা তুমি কোৱাচোন বাৰু স্বেচ্ছাসেৱামূলক কাম বুলিলে তোমাৰ ভাষাৰে তুমি কি বুজা?
অ মই মোৰ মতেদি মই ভাবো যে স্বেচ্চা সেৱামূলক কাম হৈছে এ এনেবোৰ সেৱা যিবোৰ মানে আমি যিকোনো ধৰণৰ ব্যক্তিগত লাভ হওক বা এই পাৰিশ্ৰমিক, আশা নকৰাকৈ বা যিকোনো ধনৰ আশা নকৰাকৈ এই সমাজ হওক বা দেশৰ হওক বা আমাৰ, এ যিকোনো মানুহৰে কল্যাণৰ হেতু কৰা যিবিলাক কাম সেইবোৰক সেইবোৰ কামক বা মই মানে স্বেচ্ছা সেৱামূলক কাম বুলি ভাবো। কাৰণ আমি যেতিয়া যিকোনো এটা কাম বেলেগৰ পৰা কিবা আশা কৰি কৰো তেতিয়া সেই কামটো আমি স্বেচ্ছাসেৱামূলক কাম বুলি ক'ব নোৱাৰো যিবোৰ কাম আমি নিচাথ ভাবে কৰো যাৰ পৰা আমি, নিবিচাৰো সেইবোৰ কামকে মানে এ স্বেচ্ছা সেৱা মূলক কাম বুলি গণ্য কৰো। পাৰি নহয় নে
ঠিক ঠিক একেবাৰে সঠিক কথা কৈছা তুমি।
হয়। বাৰু তুমি জানানে যে এনে ধৰণৰ কাম বোৰ কোনে কৰিব পাৰে।
অ এই কামবোৰ সাধাৰণতে মানে যিকোনো বক্তি ধৰা ছাত্ৰ ছাত্ৰী হওক বা শিক্ষক। চাকৰিয়াল নতুবা ব্যৱসায় নহলে অৱসৰপ্ৰাপ্ত লোক সকলো মানে সমাজৰ সেৱাত অংশগ্ৰহণ কৰাৰ সুযোগ আছে তেওঁলোকে মানে নিজৰ সময় সুযোগ সুবিধা অনুসৰি এনেসমূহ, কামৰ লগত তেওঁলোকে অংশগ্ৰহণ কৰি তেওঁলোকে মানে নিজ আহ নিজ নিজেই সেৱা মানে আহ আমাৰ ৰাইজৰ হকে সেৱা। আগবঢ়াব পাৰে।
হয় একেবাৰে সচা কথা কৈচা এনেধৰণৰ কাম মানে কৰিবৰ বাবে কোনো নিৰ্দিষ্ট ব্যক্তি নাথাকে সকলো ধৰণৰ, বা সকলোৱে মানে এনে ধৰণৰ কাম কৰিব পাৰে বা আমিও এনে এনেকুৱা ধৰণৰ কাম কৰিব পাৰো বিচাৰিলে নহয় নে।
হয় হয় নিশ্চয় আগ্ৰহ অনুসৰি এনেসমূহৰ কামত মানে যোগদান দিব পাৰি আৰু
হয় এ
এতিয়া তোমাক যদি মই সুধো এই স্বেচ্ছাসেৱা স্বেচ্ছাসেৱামূলক কামৰ কিছুমান উদাহৰণ দিব পাৰিবা নেকি।
হয় হয় নিশ্চয়। যেনেকে মই তোমাক কলোয়ে যে যিবোৰ কাম আমি বিনা নিস্বাৰ্থ ভাৱে কৰো সেইবোৰ কামে আমি কামকে আমি স্বেচ্ছাসেৱামূলক কাম বুলি কব পাৰো। তাৰ ভিতৰত কিছুমান হ'ল যেনে গছ পুলি ৰোপন কৰা। আৰু ৰক্তদান শিবিৰ আয়োজন কৰা বা দুৰ্যোগ পীড়িত লোকক সহায় কৰা। আৰু তোমাৰ শিক্ষাদান দিয়া হওক বিনামূলীয়া শিক্ষাদান দিয়া। বা পৰিষ্কাৰ পৰিছন্নতাৰ অভিযান যিবিলাক চলোৱা হয় সেই অভিযান চলোৱা। বা স্বাস্থ্য সচেতনতা কাৰ্যসূচী এই সকলোবোৰ মানে, মানে এই স্বেচ্ছাসেৱামূলক কামৰ উৎকৃষ্ট উদাহৰণ আৰু যেনেকে আমি এ চৰকাৰৰ ফালৰ পৰাই মানে কৈ থাকে যে গছ পুলি ৰোপন কৰাৰ কাৰণে কিছুমান কাৰ্যসূচী, তেওঁলোকে এ মানে ওলাই থাকে। য'ত আমি সকলোৱে অংশগ্ৰহণ কৰো গছ পুলি লগাও সেইবোৰ মানে চেষ্টা সেৱা মোৰ লগ কামৰ ভিতৰত এটা আৰু আৰু যেনেকে আমি আজিকালি বহুত ধৰণৰ ৰেচিপিৰ ওলাইছে ন' য'ত আমি- আহ', -গৈ পিনে নিজচ্ছভাৱে ৰক্তদান কৰিব পাৰো। তাৰপৰা আমি একো মূল্য বিচাৰিব নোৱাৰো আমি নিজৰ মতে দি গৈ থাকো। তে বেলেগৰ ভালৰ বাবে বা বেলেগৰ- স্বাস্থ্য উন্নতিৰ বাবে আমি তা'তে নিজ ইচ্ছা মতে- নিষ্ঠাধীন হৈ পিনে ৰক্তদান কৰোঁ। যাৰ ফলত মানে আমাৰো অ' মানে স্বাস্থ্যৰ তাৰ উন্নত- হৈ দিয়াচোন, আমাৰো স্বাস্থ্যৰ বিকাশ হয়। এ' আৰু এ' তাৰ লগতে- যিবিলাক আ-আমাৰ পায়ে থাকো ন' যে আমাৰ অসমত বানপানী বহুত যেতিয়া হয়। বহু পৰিমাণে অ-অতি বৃষ্টিৰ ফলত বহু পৰিমণে বানপানী বৃদ্ধি বাঢ়ি যায়। তেতিয়া মানে যিবিলাক- গাঁৱৰ বা মানুহ থাকে যিবিলাকৰ এই পানীৰ ক্ষেত্ৰত- তেওঁলোকৰ বহুখিনিয়ে মানে- আঁহ', -কি ঘৰ বাৰী হওঁক বা তেওঁলোকৰ বহুখিনিয়ে- এ' বস্তু নষ্ট হৈ যায়, তেওঁলোকৰ ঘৰ ডুব গৈ পিনে তেওঁলোকে ঘৰত- থাকিব নোৱাৰি, শিবিৰ পাতি থাকিব লগীয়া হয়। আৰু আমি বহুতে শুনি থাকো- ন' যে ডাঙৰ-ডাঙৰ যিবিলাক মানুহ আছে যাৰ- ওচৰত অলপ টকা-পইছা আছে, তেওঁলোকে মানে আগবাঢ়ি আহে তেওঁলোক সহায়- কৰিবৰ বাবে, সেইবোৰে হৈছে স্বেচ্ছ সেৱামূলক কাম।
হয়-হয়, ঠিকেই। তুমি খুব সুন্দৰকৈ- আহ', -বহলভাৱে তুমি বুজাই দিলা। মোক এই স্বেচ্ছাসেৱকৰ বিষয়ে। আহ', -এই কামবোৰ মানে- সমাজৰ বাবে বহুত উপকাৰী। এই কামবোৰে মানে ধৰা সমাজ এখনত- আহ', - স' যেতিয়া মানে বিপদৰ সময় হয় বা সেৱাৰ- প্ৰয়োজন হয়, তেতিয়া মানে সমাজত সহযোগিতা বা একতা আৰু দায়িত্ববোধ- বৃদ্ধি কৰে এই কামবোৰে। আৰু লগতে ধৰা দৰিদ্ৰ আৰু মানে অসহায় লোকসকলক এ' জীৱনত- উন্নতি কৰাতো সহায় কৰে। যেনেকৈ তুমি ক'লাই যে বানপানীয়ে হওঁক বা এনেকুৱা ধৰণৰ সমস্যাৰ ফলত- মানে কিছু লোকে এনেকৈ আহি নিস্বাৰ্থভাৱে সেৱা আগবঢ়ায় তেওঁলোকৰ। যাৰ ফলত সকলোৰে সুবিধা হয়।
হয়-হয় নিশ্চয়। এ' আৰু- বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত যেতিয়া বিনামূলীয়া শিক্ষা- প্ৰদান কৰা হয়, তেতিয়া ছোৱালীবোৰৰ ম-মানে- আঁহ', -মোৰ হিচাপে দি ছোৱালীবোৰৰ বেছি সুবিধা হয়, কাৰণ তেওঁলোকৰ বেছিভাগে- উমঁ, এই- এ' যেতিয়া পাঠদান বিনামূলীয়া নহয়, তেতিয়া তেওঁলোকে বেছিভাগৰ মাক-দেউতাকে তেওঁলোকক পঢ়িবলৈ নেখেদাই। এ' স্কুললৈ নপঠায়। তেতিয়া আৰু বেছি যেতিয়া বিনামূলীয়া পাঠদান হয়, তেতিয়া তেওঁলোকৰ বাবেও অলপমান সহায় হয় যে- আঁহ', -তেওঁলোকে পঢ়িবলৈ সুযোগ পায় যে- আমি তেওঁলোকৰো তেতিয়া মনটো ভাল লাগে। তেতিয়া তেওঁলোকৰ নিজৰ
তোমাৰ মাতটো কমি গৈছে অকণমান তুমি মোবাইল ফোনটোৰ ওচৰত থাকি কথাটো কবা।
হয়। নহয় তাকে কৈছো, যে যেতিয়া তেওঁলোকৰ পৰা সেই আশীৰ্বাদটো পাব তেতিয়া যোনে তেওঁলোকৰ সহায় কৰে, তেতিয়া তেওঁলোকৰো ভাল লাগে। তেওঁলোকৰো মানে উম, এটা সহায় কৰা হয় বাৰু, দিয়াচোন।
উম, ঠিকেই।
হয়।
আৰু মানে ছাত্ৰ-ছাত্ৰী উম, ছাত্ৰ-ছাত্ৰীসকলৰ, এই যি মানে স্বেচ্ছাসেৱামূলক কাম। তেওঁলোকৰ বাবে মই ভাবোঁ, ছাত্ৰ জীৱনত অতিকৈ গুৰুত্বপূৰ্ণ। কিয়নো মানে, ছাত্ৰ- ছাত্ৰীয়ে যেতিয়া ধৰা, স্বেচ্ছাসেৱামূলক কামৰ অ জড়িত থাকে। বা তে- তেতিয়া তেওঁলোকৰ নেতৃত্বৰ গুণটো মানে বৃদ্ধি পায়। আৰু যোগাযোগ দক্ষতা আৰু সময় ব্যৱস্থাপনাৰ আৰু সামাজিক, এই দায়িত্ববোধবোৰ তেওঁলোকে মানে শিকি উঠিব পাৰে। এই স্বেচ্ছাসেৱামূলক কাম- কাজ অহ, বোৰৰ জৰিয়তে
হয়- হয়। হয়- হয়, ঠিকে কৈছা। মইও তাকে ভাবোঁ যে, ছাত্ৰ- ছাত্ৰী মানেই তেওঁলোকৰ ক্ষেত্ৰত মানে, এই কামটো বেছি সহায় কৰে। কাৰণ তেতিয়া তেওঁলোকে, যদি সৰুৰ পৰাই এই স্বেচ্ছাসেৱামূলক কামত যদি আহ, অ- অংশগ্ৰহণ কৰে বা যোগদান দিয়ে তেতিয়া, ভৱিষ্যতে তেওঁলোক আহ, তেওঁলোক এজন ভাল নাগৰিক হিচাপে গঢ় গঢ় লৈ উঠিব বুলি মই ভাবোঁ। কাৰণ যেতিয়া সৰুৰ পৰাই তেওঁলোকৰ মনত এই অ, বেলেগৰ, বেলেগক সহায় কৰাৰ এটা যিটো নিচাটো ভাৱ থাকিব। সেই ভাৱটোৱে তেওঁলোক মানে, মই ভাবোঁ যে, তেওঁলোকক জীৱনত বহুত খিনি আগবঢ়াই লৈ যাব, হয় নে?
উম, একদম ঠিক নিশ্চয়, মানে সমাজ সেৱাৰ অভিজ্ঞতাই ব্যক্তিত্ব গঠনত বহুত মানে সহায় কৰে। আৰু এই চাকৰি বা উচ্চ শিক্ষাৰ ক্ষেত্ৰতো মানে ইতিবাচক প্ৰভাৱ পেলায়। তেওঁলোকে মানে সেই যেতিয়া ছাত্ৰ জীৱনত থাকে, যদি এই কামৰ লগত জড়িত হয়। তেতিয়া তেওঁলোকে মানে গোটেইখিনিয়েই ভৱিষ্যত ভৱিষ্যতৰ দিনলৈকে মানে, শিকি উঠিব। যে কেনেদৰে পৰিস্থিতি আহ, কেনেকুৱা পৰিস্থিতিত, কেনেদৰে মোকাবিলা কৰি যাব- যাব লাগে। সেইসমূহ মানে গুণ তেতিয়াৰ পৰাই মানে তেওঁলোকে অৰ্জন কৰিব পাৰে। এইসমূহ কামৰ জৰিয়তে।
হয়- হয়- হয়, একেবাৰে সঁচা কথা। আৰু অ, মই ভাবোঁ, যে দুৰ্যোগ যেতিয়া আমাৰ হৈ থাকে, দুৰ্যোগবোৰটো হৈয়ে থাকে। সেই দুৰ্যোগৰ সময়ত মানে, এই স্বেচ্ছাসেৱামূলক কামৰ বা স্বেচ্ছাসেৱকৰ ভূমিকা মই বহুতে, বেছি বুলি ভাবোঁ, কাৰণ তোমাৰ বানপানী হওঁক বা ভূমিকম্প হওঁক বা ধুমুহা হওঁক বা যিকোনো দুৰ্যোগে নহওঁক কিয়, তেতিয়া মানে এই স্বেচ্ছাসেৱক আহ, যি- যিবিলাক থাকে। তেওঁলোকে বিভিন্ন ধৰণৰ খাদ্য হওঁক কাপোৰ হওঁক বা ঔষধ পাতি হওঁক বা তেওঁলোকক থকাৰ বাবে অশ্ৰয়ৰ ব্যৱস্থা কৰি আহ, কৰি দিয়ে। যাৰ ফলত মানে উম, তেওঁলোকৰ আহ, যিখিনি, যিমান খিনি সহায় হয়, সেইখিনি মানে একেবাৰে এ উম, প্ৰকাশ কৰিব নোৱাৰাৰে। আৰু প্ৰকাশ কৰিব নোৱাৰা হয়- হয়, আৰু মই ভাবোঁ যে এইবোৰ সহজ নহয় কৰাটো। এ এইবোৰ কাম কৰিবৰ বাবে এজন ব্যক্তি তাতে ধৈৰ্য হওঁক বা সাহস হওঁক বা তোমাৰ দায়িত্ববোধ আৰু আনৰ দুখ কষ্ট বুজি পোৱা, সেই মানসিকতাটো থাকিব লাগিব। যেতিয়া মানে তেওঁলোকে আনৰ মানসিক মানে এই দুখ কষ্ট মানসিকতাটো বুজি পাব তেতিয়াহে তেওঁলোকেই স্বেসাসেৱামূলক কামত যোগদান কৰিব পাৰিব। নে কি কোৱা?
নিশ্চয় নিশ্চয় মানে এই কাম অ', তুমি কোৱা দৰে সহজ কথা নহয় মানে ইয়াৰ বাবে ধৈৰ্য্য সাহস টোতো আৰু দুখ কষ্ট বুজিব লাগিবই তাৰ লগতে মানে ধৰা তেওঁলোকে পৰিৱেশ সুৰক্ষাৰ বাবে গছপুলি ৰোপণ বা নদী নলা পৰিষ্কাৰ আৰু প্লাষ্টিক বিৰোধী অভিযান আৰু সচেতনতা কাৰ্যসূচীত অনুষ্ঠিত কৰাটো তেওঁ অতি মানে গুৰুত্বপূৰ্ণ, ইয়াৰ পিছত যদি মই তোমাক সুধো এই স্বাস্থ্য খণ্ডত স্বেচ্ছাসেৱকসকলৰ অৱদান আছে নেকি? তুমি কি ভাবা?
হয়, হয়, নিশ্চয় স্বাস্থ্যখণ্ডতো স্বেচ্ছাসেৱকৰ ভূমিকা বহুতেই গুৰুত্বপূৰ্ণ হয়। আৰু মানে যেনে ধৰ যেনেদৰে বিভিন্ন ধৰণৰ দুৰ্যোগৰ সময়ত অ', বিভিন্ন ধৰণৰ স্বাস্ সেৱকে উম, তোমাৰ স্বেচ্ছাসেৱকে বিভিন্ন ধৰণৰ স্বাস্থ্য শিবিৰ এ, শিবিৰ মানে হেৰি স্থাপন কৰে, আৰু টীকা কৰণৰ প্ৰচনত তাৰ বিষয়ে জনাই বা ৰক্তদানৰ যিবিলাক কাৰ্যসূচী সেই কাৰ্যসূচীবোৰ অনুষ্ঠিত কৰে আৰু স্বাস্থ্য বিষয়ে বা প্ৰচাৰত মানে তেওঁলোকৰ বিশেষখিনি ভূমিকা বুলি মই ভাবো এই যে, ঘৰে, ঘৰে আহি পিনে, তোমাৰ এ হেৰি অ', মেলেৰিয়া হওঁক বা হেপাটাইটিছৰ আগতে বেজি দিবলৈ আহিছিলে, তেওঁলোকে ত, এই চেষ্টা সেৱক, মূল কামেই কৰিছিলে ন', তাৰ হৈ তাৰে বিনিময়ত তেওঁলোকে ক, অ', ধন অ', মানে হয়, একো হেৰি তাৰে ধন লোৱা নাছিল আৰু আহ, যে, সৰু, ল'ৰা ছোৱালীবিলাক যে, পলিঅ, আমি আহ, খুৱও পলিঅ, পলিঅ এতিয়া হয়, পলিঅ'টো সেইটো এটা স্বেচ্ছাসেৱকমূলক কাম বুলিয়ে মই ক'ব পাৰোঁ কাৰণ তেওঁলোকে তাতে গ'লে তেওঁলোকে তাৰ বিনিময়ত মানে একো ধন দাবী নকৰে বা সেই সেই কাম টো তেওঁলোকে বিনামূলীয়া হিচাপে কৰে সেইবাবে মই ভাবো যে এই স্বাস্থ্যৰ ক্ষেত্ৰত মানে এই স্বেচ্ছাসেৱকবিলাকৰ কাম মানে বহুতেই অহ, মানে হ'বলগীয়া বুলি মই ভাবো আৰু।
ঠিকেই ভাল লাগিল, তোমাৰ বক্তব্যখিনি শুনি।
হয়, হয়, তোমাৰো মানে, তোমাৰ লগত এই বিষয়টো মই আলোচনা কৰি বহুতে ভাল লাগিল দে, বহুত। খিনি অভিজ্ঞতাও হ'ল বাৰু। আকৌ এটা নতুন বিষয়ত এদ বেলেগ এদিন কথা পাতিম। আজিলৈ সামৰিছো, হয়।